অহ ক, অহ শুনিছো।
কি কৰি আছা?
এ আছো এনে।
উম।
তই কি কৰিছ?
এনেই বহি আছো।
ভাত খালী?
নাই বনোৱাই নাই, খালী নেকি?
অ, নাই খোৱা নাই খোৱা আমাৰ বনাই আছে।
ইমান সোনকালে বনাইছে নে।
এ পোৱালী কেইটা আছে যে।
অ', অ', আমাৰ নটা বজাত যায়হে বনাব।
আমাৰ খুৱালে খুৱালে নটা দচটা বাজেগে মানে খুৱালে আৰু দহটা বাজেগে।
উ উম।
কি দি বনাইছ? চাহ নাই খোৱা, মাছ
অ'।
চাহ নাই খোৱা, মই চাহ নাখাওঁৱে দেখোন।
অ পা হৈছিলোৱে। মই অ' খালো খালো। পাহৰি গৈছিলোঁ।
তাৰ পাছত খা খবৰ ক।
মজা মজা। উম আৰু উম ভাল ভাল, তই মাই কি কৈছে?
আছে এনে।
অ' পোৱালি মানে ধৰা বাৰ নে?
অ' বা ভাগুৱ এটা দাদা ভাগৰু এটা।
কিমান ডাঙৰ?
দুইটাই স্কুল গৈছে আৰু।
আতি সৰু
উম।
কোন শ্ৰেণীত পঢ়ে?
আহ বাভাগৰটো এইবাৰ ক্লাছ টু।
অ'।
তাৰপাছতে বৰ বভাগৰটো ক্লাছ ওৱান।
উম। খেলি থাক সেঁতৰ লগত।
বয়স নাই আৰু এতিয়া মোক খেলিবলৈ।
খেল খেল মিলিবি।
তাৰ পাছত কহ, কত ফুৰিবলৈ যাবি মোৰ পইচাই নাই ফুৰিবলৈ যাবলৈ।
অ' খোজ কাঢ়ি আহিবি।
দূৰ হয় ইয়াৰপা ধৈল পুৰলে।
এদিনৰ আগতে গুজি আহিবি।
তহঁত ঘৰত থাকি দিম নেকি?
অ' থাকি দিবি। আমাৰ বিশ্ববিদ্যয়ালয় খন খুলিবই এতিয়া ৰ'।
অ' আগষ্টৰ পৰা খুলিব নহয়। আপ
ক'তো নগ'লে ন ফুৰিবলৈ এইবাৰ?
নাই নগলো হে উম মাৰ্চৰ পৰা দেখোন ঘৰতে আছোঁ।
মইও নগলো ৰে এবাৰ। আমাৰ আমাৰ ইয়াত যে একো নাইে ন জেগা ভাল।
অ' সঁচাকে একো জেগাই নাই।
ফটো এটা মাৰিবল জেগা এটা নাই।
হুম। কৰ'বাত যাবলৈও দূৰহে হয়।
তাকে অ' তত সফালে ভালতো।
ভাল বাৰু তাকে এতিয়া হেৰি আকৌ
নদীখন, অহ।
সেইটো কাৰণে আহিব দিয়া নাই একো মানুহবোৰ।
অ' তাত যে নাওখন আছিলে, নাওখন যে আছে উঠিব পাই নাই?
নাও মানে ইয়াতটো ঢেৰ ফেৰী ৰখাই থয়।
উম। মই এদিন শুন আকৌ, মই এফালে গলো দেই তাৰপিছত নাও খনত উঠি ফটো মাৰিব গৈছিলো নহয় খেদিলে
মোৰ বৰ ভয় লাগে দে নাৱত উঠিবলে
মোৰ বহুত মন গৈছে উঠিবলৈ
অ', এবাৰ শুনিবি আকৌ কি হল, আমি বাহঁতৰ লগত পিকনিক খাবলৈ গৈছিলোঁ দেই
উম।
তাৰপিছতে ভিনদেউ মানে নাও চলাবলে পুৰা উৎপাত। আমি চবেই উঠিলো নহয়, নাওখনত মানে মানুহ বেছি যি হৈ গলাও মানে থোপা খাই মানে এটা জেগাতে বহিল চবে, নাওয়ে পানীয়ে সমান হৈ গ'ল নহয়।
মানে সোমাই গ'ল নে
অ', সোমাই গৈছিলো অ, মানে নাওখন ডুবিবলৈ মানে অকমানহে বাকী
আ,
তাৰছত যেন তেন বাচি আহিলোঁ আৰু।
তাৰপা কেনেকে উঠিলি?
এ ওচৰত মানুহ চানো আছিলে নহয়।
উম, তাত আজিকালি মানুহ যাব নিদিয়ে নেকি ন'?
নিদিয়ে অ',
কৈছিলে হেৰি আমি কৈছিলো যে এ কৈছে ভন্টি ইয়াত বেছি টাইম নাথাকিবা দেই ইয়াত বেছি টাই অ, বেছি সময় থাকিব নহব এনেকে কৈছে।
এ জেগাবোৰ হেৰি আগৌ এতিয়া ঘৰা সহায়ছে যে বেছিকে।
অ', সেইটোৱে
মোক কালি যে ঢেৰকনিচাত মাৰোতেনে যে সেই ভগৱান
অ', ৰাতি কি হ'ল জান' নাই, মই ফোনটো লগাই থৈছিলো নহয় তাৰ পিছত আকৌ ইমান ডাঙৰকে ধেৰেকনি মাৰিছে মই নিজে টোপনি পৰা হাৰ পাই গলোগে আকৌ খুলি পেলাই থৈছো ফোন।
আমাৰ মায়ে গোপিলায় লগা লগ কৰে। ইনভাৰ্টাৰ চুইচ অন কৰি অফ কৰিছে
বেয়া হৈ যায় এনেকে লগাই থলে।
অ', মই যে মোৰ গাতে পঢ়িব বুলি ভাবিছিলোঁ পাই চব।
আমাৰ আমাৰ এবাৰ বহুত ডাঙৰকে ধেৰকনি মাৰতে ব চব বেয়া হৈ গল নহয়। ঘৰৰ অ', লাইট বেয়া হ'ল ফেন বেয়া হ'ল আকৌ সেই টিভিটো বেয়া হ'ল।
আ, কালি কিন্তু বহুত জোৰ চে মাৰছিলে আকৌ।
মই হাৰ পাই গ'লোঁগৈ মোৰ মায়ে
ময়ো মই সেই একেলি তিনটামান বাজাটে মাৰিছে ন ঢেৰেকনি চাত। সেই তেতিয়াবা মোৰ টোপনি নাই - নাই - নাই - নাই - নাইয়ে আৰু। টোপনিয়ে নাহিলে।
ময়ো নুশুলো।
বেয়া ভয় খালো আক দেই।
চিনেমাখন চাবলৈ লাগি গলো
চিনেমা চাইছ?
উম, তাৰপিছত মায়ে খাবলে মনে মনে ফোনটো লুকাই থৈ দিওঁ।
মাৰিব
আগতে মই এই হেৰি এইটো কি বুলি কয় সেই হায়াৰ ছেকেণ্ডৰী পঢ়ি থকা সময়ত মোৰ তেনেকুৱা আছিলে মানে অ', সেইটো সময়ত দেই দেৰিলৈকে ফোন চাবলে মন যায় নহয়। অ'ক চাই থাকিলেও আকৌ গালি শুনি থাকিব লাগে।
মোৰ যে তেতিয়াই ইমান টোপনি ধৰা বুলি কৈছো নহয়। পঢ়া টাইমত, এতিয়া মই পঢ়া সময়ত পঢ়া সময়ত টোপনি নাহে।
তেতিয়া তেতিয়া মানে হেৰি পঢ়িব লাগে যে সেইকাৰনে টোপনি ধৰে নেকি?
উম,
এতিয়া আকৌ টোপনিও নাই একোৱেই নাই।
সেইটোয়ে অ', কথা এটা শুনিবি হা আমি যেতিয়া হেৰি মানে কলেজলৈ যাম।
উম,
আমি দেখোন ৰুম কেইটা চিনিয়ে নাপাওঁ।
অ', কি ৰুমকেইটা চিনিয়ে নাপাওঁ, গলেহে চিনি পাবি।
আৰে প্ৰথম দিনাখন আগত গৈ চাই আহিব লাগিছিলে নেকি। চাই আহিব লাগিছিলে এবাৰগৈ।
উলাবি চাই আহিমগে।
অ', যাব পাৰি অকৌ, এদিন গৈ চাই আহিমগে হা।
উম,
তোমাৰ আ, লগৰ কোনোবা আছে নেকি ৰাজনৈতিক বিভাগৰ?
লগৰ এনেকে চিনাকী দুজনী এজনী মান আছে বাৰু।
চিনাকী কৰাই দেহোন।
কৰাই দিম ৰ' দেৰিকে।
এ এনেও তই যোৱা পাছত, তাত গৈ পোৱা পাছত এনেও চিনাকী ধেৰে ওলাব।
এনেকুৱা এজনী লাগে মোৰ মোৰ দে মোৰ দেখিবলে মই দেখিবলে মন নোযোৱা কেইজনীয়ে আছে মোৰ লগৰ তাত।
উপায়টো নাই।
হাঁ?
উপায়োতো নাই।
সেইটোৱে
কি হব?
মোবাইল চাম।
তাৰ পাছত ক' আৰু।
তু কি আজি কথাই উলোৱা নাই নি মোৰ লগত পাতি বলে।
জানো আজি কথাবোৰ কিবা লাগি লাগি ধৰিছে মোৰ ভাগৰ।
উম,
নবয়ে কি কৰি আছে?
কোনে?
তোমাৰ নবৌ।
অ', তেখেতে ভাত ৰান্ধি আছে।
অ',
ভণ্টি কৰিছে তহঁতক
খালে কান্দিলে এতিয়া বহি আছে বিচনাত।
মাৰ খালে কেলে?
এ এই বহুত অভদ্ৰ ৰচনা কৰি থাকে কেনেকে চিচাৰ মানে সেই টেবুল এখন আছে। তাৰ পিছত কি আছিলে জানো এইটো হাতত কিবা এটা মাৰি এডাল থামকে মাৰি দিছে নহয় ন। ভাঙিলে বুলিহে তাৰপিছত গালি পাৰিলে এনেকুৱাই চি চৰি কান্দিছে নহয়
হা, হা, হা,
এনেকে মনে মনে বহি আছো।
আজিকালি ল'ৰা ছোৱালী বিলাক যে বহুত উৎপতিয়া দেই।
অভদ্ৰও লগতে।
সতাসুৰমহা।
তাকে। গৰম উঠিছা নাই?
নকবি যা আৰু দেই বহুত গৰম। ৰ' আগষ্ট পৰা আৰু গৰম হবলৈ আছে।
আগষ্ট পৰা বেছি গৰম হব কি হ'ব?
আগষ্টৰ পৰা কিমান গৰম হ'ব আকৌ?
তাকে। কাপোৰ পিন্ধি থাকিবি আৰু।
উম, দীঘল হাতৰ কাপোৰ পিন্ধিবি আৰু ইনেই।
ও, মই চ মই দীঘলাতে আছিলোল মোৰ গোটেই ঠাণ্ডা দিনত পিন্ধা নিচিনা খুৰাতছো কেলাই চিলাইছো জান তেনেকে সেৰি হাতগেইটাই কলা নহল।
সেইটো হয় নহলে বৰ বেয়া দেখিব।
এ নহয় চাবিচোন মুখখন ফটকে কলা নহয় হাতগিটা ফটকে কলা হয় ন।
হয়,
একো নেত্ৰ
কি আছে জানো এই দুদিনমান কাহ হৈছে মই বোলো কিনো জানো ইমান শুকান কাহ হৈ আছে।
এনেকে বৰশান্তি লাগে।
হঁচাকে ৰাতি হ'লে যে বেছি হয়।
উম, গান এটাই গা হু।
মই গান গাব নেজানো অ,
গাই দে শুনো। নাই নাই মাতটো বহুত বেয়া হৈ আছে।
গাচোন গা।
মাততো বহুত বেয়া হৈ আছে অ,
এই গা একো নহয় মইহে শুনিম।
হয়, হয়, পিছত গাম দে। তই চাগে ফোনটো দূৰত থৈ পেলাই পলাবি।